হেল্ল'।
অ', শুনিছা? শুনিছা?
অ', শুনিছো, কি কৰিছা? হেল্ল'।
আছো এনে বহি তুমি, অ', আছো এনেই বহি, তুমি?
অ', ময়ো আছো এনে।
অ', কিবা খালা? খালো খালো দিয়া, তুমি খালা নাই?
অ', ময়ো খালো বাৰু।
কিহৰে খালা, কি খালা, হা? কি কৈছা?
হা হা, খবৰ খাতি কেনেকুৱা কৈছো।
খবৰ খাতি ভাল আৰু দিয়া। তোমাৰ কোৱা কেনেকুৱা?
মোৰো ঠিকেই আছে।
অঁ! বাকী কি খালা?
অঁ! ৰাতিপুৱা উম ৰুটি খালো। তুমি?
বাকী মই চাহ খালোঁ খোৱাই নাই একো।
অঁ-অঁ!
বাকী কি পঢ়ি আছা?
অঁ-অঁ! পঢ়ি আছোঁ।
ঘূৰিব কৰিব ফুৰিব যোৱা নাই, ফুৰিব যোৱা নাই গৰমৰ বন্ধত?
উম! যাম হে। আজি দুই তাৰিখ হৈছেহে পাঁচ, চাৰি তাৰিখ মানে যাওঁ।
ক'ত যাবা?
অঁ! তাকেই ক'ত যাওঁ নেজানো। লগৰ খিনি কত কৈছে যাম বুলি কলৈকৈ ক'ত যাব সেইটোহে নাই কোৱা আৰু।
অঁ-অঁ! বাকী ব বাকী যাব লাগিব চাওঁ ক'ত যাব পাৰোঁ।
অঁ-অঁ!
বাকী বতৰ কেনেকুৱা তোমালোকৰ ফালে? ৰ'দ দিছ
বতৰ বহুত গৰম।
আমাৰ অলপ আগত বৰষুণ দি এতিয়া আকৌ পুৰা ৰ'দ মাৰি আছে।
অঁ-অঁ! আমাৰ ৰাতি দিছিল বৰষুণ এতিয়া নাই দিয়া আৰু।
অঁ! তোমালোকৰ ফালে ভাওনা-চাওনা নহয় নেকি?
হয়-হয়। এ হৈ গ'ল মাজতে।
পাৰ্ত লোৱা নাই?
অঁ! লৈছিলোঁ।
হয় নেকি?
অঁ!
কি লৈছিলা? হয় কমকে হয় আমাৰ এইফালে।
অঁ-অঁ!
কি লৈ কি লৈছিলা?
অঁ! নামটো পাহৰি থাকিলো নহয় কি লৈছিলো।
অঁ। বাকী কি পঢ়ি আছো? নলওঁ মই নাজানে এইবিলাক।
অঁ!
বাকী কি পঢ়ি আছা?
মই এবাৰ ফাইনেল দিম। তুমি?
কি ফাইনেল এইচএচ?
অঁ-অঁ! নহয়-নহয়।
কি?
অঁ-অঁ! সেইটোৱেই অঁ! পাহৰিলোঁ।
মোৰ হ'ল পঢ়া কমপ্লিট হ'ল মোৰ।
অঁ!
মোৰ পঢ়া কমপ্লিট হ'ল, এনে আছোঁ এতিয়া আৰু। অ' কৰি আছোঁ আৰু সৰু সুৰাকে কিবা কিবি। হা?
কি জব কৰা?
এ সৰু সুৰা কিবা-কিবি কৰি থাকো আৰু, চলি আছোঁ আৰু তেনেকে।
অ' অ' অ' ঠিকে আছে।
বাকী তোমাৰ এম ইন লাইফ কি?
হা?
তোমাৰ এম ইন লাইফ কি?
উম' নাই তাকে ভাবি আছোঁ, কিবা কৰোঁ এতিয়া।
ভবাই নাই।
উম' ভাবাতো ঢেৰে ভাবি থৈছোঁ আৰু কোনটো এতিয়া পাওঁ নাজানোঁ আৰু আৰু
অ' ছোৱালী মানুহ মেক্সিমাম নাৰ্ছ, টিচাৰ এইবিলাকে থাকে।
অ'
মেক্সিমামৰ আৰু।
অ'
কি কৰি আছা এতিয়া?
এতিয়া এনেই বহি আছিলোঁ।
অ'
বাকী ঘৰত ভালেই চবৰে?
ভালে ভালে। তোমালোকৰ?
আমাৰো ঠিকেই আছে বৰ্তমান।
চলি আছে আৰু।
অ'
তাকে তোমালোকৰ ফালে বানপানী চানপানী হোৱা নাই নেকি?
আমাৰ ফালে হৈছে।
তহঁতৰ ঘৰত সোমাইছে পানী, ঘৰত সোমাইছে পানী?
ঘৰত নাই সোমোৱা নাই, এনেই পথাৰলৈ সোমাইছে।
অ' পথাৰত সোমাইছে মানে, কি নদী আছে সেইফালে তোমালোকৰ?
উ উম'
তোমালোকৰ এইফালে কি নদী আছে?
অ' গাভৰু নদী বুলি কয়।
অ' আমাৰ ফালেও আছে বাৰু গাভৰু নদী।
অ' অ'
পাহাৰৰ পৰাহে নামি আহে ন।
অ' পাহাৰৰ পৰা। অৰুণাচলতো হয় বহুত পানী হৈছে, এৰি দিছে তাৰ পৰা।
অ' পুৰা পাহাৰ-চাহাৰ ঘঁহি আহিছে পুৰা।
উম'
বহুত পানী আহিব।
দুটামান, আ এটা ল'ৰা হেৰি পোৱাই নাই বোলে। পানীত উটি গৈছিল। অৰুণাচলতে আছিল।
ভালোকপুংঙত।
ভালোকপুংঙত? অ' ভালোকপুংঙ ফালে। কি কোনটো জেগাত আছিল সেইটো নাজানোঁ মানে, হা?
পালে সেইটো? মাজতে পাইছে দুদিন মানৰ আগত।
অ' তাকেতো খবৰ পোৱা নাই আৰু মই।
ক'ত ক'ত গৈছা ফুৰিব?
অ' মই এই মাজতে মন্দিৰৰ পৰা আহিছোঁ।
অ' আৰু
আৰু যোৱাই নাই তেনেকে ক'লৈকো, একজাম হৈ উঠিছে হে যে। কিহৰ একজাম? অ' ইউনিটেস।
অ' ঠিকে আছে।
অ' ঠিকে, অ' আৰু যাম এতিয়া আৰু গৰম বন্ধত, গৰম বন্ধ দিছে একমাহ। একে ঘূৰিম চাগে ক'ত ক'ত ঘূৰো? সেইটোও নাজানোঁ।
আহ পিছত ৰ এক ছেকেণ্ড তাকে বাকী হেৰি এইটো কি‌ বুলি কি বুলি কয়? যোৱা দিনে গৰমডাল বাঢ়িয়ে গৈছে ন।
হা হা?
দিনক দিনে বোলোঁ গৰমডাল বাঢ়িয়ে গৈছে।
অ' এতিয়াই এইটো মাহতে ইমান গৰম, তাৰপিছত আৰু আছে।
আৰু আছেই।
উম' তেতিয়াবা আৰু কি হয়, ঠিক নাই আৰু।
মানুহ থাকিব নোৱাৰা হৈ গৈছে।
তাকেতো কি কবা আৰু ইমান গৰম। বৰষুণ দিলেওঁ হয়, ভালেই।
অ'হ অ'
বৰষুণ দিলে বাৰু অলপ হেৰি ঠাণ্ডা পৰে।
ৰেইন দেন
উম'
ৰেইন‌ দেন ঠাণ্ডা পৰে।
অ' সেইটোৱে আৰু। আকৌ বৰষুণ দিলেওঁ কি হ'ব অ', গুপ গুপনি গৰম এটা উঠাই নহয়।
এতিয়াতো সেইটোৱে আমাৰ ইয়াত এতিয়া, এই অলপ আগত বৰষুণ দিলে দপদপীয়া। এতিয়া একদম তোমাৰ কি ৰ'দ ওলাব নোৱাৰি।
অ' আমাৰ ৰাতি ঠিকেই গ'ল বাৰু ৰাতিটো। বৰষুণতে গ'ল, এতিয়া পুৰা ৰ'দ। অ' আমাৰ ৰাতি দিছে, এতিয়া নাই দিয়া আৰু এতিয়া
এই পাহাৰ, পাহাৰ, পাহাৰটো ওচৰত আছে কাৰণে হৈ চাগে ন।
অ' সেইটোয়ে। আমাৰ ইয়াৰপা দেখি পায় পাহাৰটো, ধুনীয়াকে দেখে অ'।
অ' দেখা পাই, ওচৰেও তোমালোকৰ একেবাৰে ৰাস্তাই আছে যাবলৈ।
উম' ৰাস্তা আছে বাৰু দেই। ইয়াত ঘূৰিব জেগাও আছে বাৰু।
উম, পাহাৰৰ ফালে যোৱা নে নাই?
পাহাৰৰ ফালে মই বহুত দিনতে গৈছিলোঁ এতিয়া যোৱা নাই বৰ্তমান।
অঁ, কেনেকা ইফালে পুৰা যাব পাৰি নে অৰুণাচল নে কি নে অলপহে গৈ আহিব পাৰি।
অঁ, অৰুণাচল ইফালৰ পৰা যাব পাৰে নে নাই সেইটো নেজানো। দৈমেৰা লৈ যাব পাৰে আৰু।
অ তালৈ যাব পাৰি ন।
অঁ।
সেইটোত তোমাৰ এটা পিকনিক প্লেছে হয়।
হা।
দৈমৰা দৈমৰা তোমাৰতো পিকনিক প্লেছে। উম।
ধুনীয়া আছে বাৰু জেগাটো। আৰু এটা কামিংবাৰী বুলি কয়, কামিংবাৰী আগত পাই তাৰ পিছত দৈমেৰা পায়।
কামিংবাৰী।
অঁ।
অঁ যোৱা নাই সেইফালে।
অঁ অ, আহিবা কেতিয়াবা। চাই যাবাহি জেগা ধুনীয়া আছে বাৰু পিকনিক খোৱা জেগা। আমাৰ ইয়াতো খাব পাৰি নদীত।
উম। যাব পাৰি কেতিয়াবা।
অঁ, আহিবা জানুৱাৰী মানত তাতে তেতিয়াতো মানুহ বহুত হয়।
অঁ অ, তেতিয়া হয় ন।
অঁ।
উম।
বহুত মানুহ হয়। এনেও খায় বাৰু এতিয়া এই বাৰিষাত নাখায়। পানী আহি থাকেতো।
অঁ।
সেইকাৰণে এতিয়া বাৰিষাত খাব নোৱাৰে আৰু।
অ তেনেকুৱাই মানে।
অঁ, খাওঁ কলেও পাৰে পানী কমিলে।
উম।
কিনাৰত পাৰে আৰু।
অঁ। বাকী ভালেই আৰু ন চব।
অঁ, ভালেই তোমালোকৰ তাত নাই নেকি জেগা ফুৰিব কৰা?
আমাৰ ফালে নাই।
অঁ, অ।
আফালে তেনেকৈ ঘূৰা জেগা নাই।
অঁ।
তাকে আমাৰ ফালে কি আৰু এইবিলাকহে আছে টাউনৰ ফালেহে যাব লাগে, আৰু এই অগ্নিকড় কল সেইবিলাকে আৰু বেলেগ নাইতো। তেনেকে আমাৰ ওচৰত পিকনিক প্লেচ নাইতো তেনেকুৱা।
অঁ, অ।
সেইকাৰণে, তাকে এইফালে ভাল পাৰ ন তোমালোকৰ এইফালে ভাল বুলো পাহাৰ চাহাৰ আছে।
অ', অ, ভালেই বাৰু।
উম, বেয়া নহয়।
বেয়া নহয় অ।
এতিয়া চাগে মানুহ গৈ আছো ফালে?
অ', গৈ থাকে, তাতে জেগাটো ঠাণ্ডা।
উম', উম।
গা ধুবলৈ পানীও ঠাণ্ডা পুৰা।
অ', বঢ়িয়া আৰু ন?
অ', বঢ়িয়া আছে।
অ', ভালেই দিয়া বেয়া নহয়।
অ', পিকনিকো খাব পাৰি বাৰু ত তাতে।
খাই ন মানুহে? তোমাৰ চাগে ঠাণ্ডা ঠাণ্ডা সময়ত চাগে যায় আৰু বেছি এই
লৈ যায়, বাৰু বস্তুবিলাক।
নাই এনেই তোমাৰ চাগে এই ডিচেম্বৰ জানুৱাৰীত চাগে বেছি যায় আৰু মানুহ।
অ', এনেকুৱা দিনতো যায়। ইমান গৰম যিহেতু তাত তে অলপ ভাল আৰু ঠাণ্ডা ঠাণ্ডা হৈ থাকে।
ৰাস্তা ঘাত কেনেকুৱা?
ৰাস্তাটো ঠিকে আছে। এই ডাঙৰ গাড়ীবিলাক যাব নোৱাৰে।
মানে বাইক চাইকবিলাক যায় আৰু।
অ', বাইক চাইকবিলাক যায়। ৰাস্তাটো অলপ সৰু যে সে
অ', কি পকা ৰাস্তা নে কি অ', পকা ৰাস্তা নেকি? প-পকা ৰাস্তা নেকি?
পকাৰে অ।
বেয়া নহয় তেনে দিয়া ঠিক আছে, ঠিক আছে। মই ফোন কৰিম দিয়া পিছত।
অ', অ ঠিক আছে।